অ অংকুশ ভাই।
উম। খবৰ অধ্যাই
আহ মোৰ ভাল, তোমাৰ?
ক কটোম বৰ ভাল কৰ পৰা? আপুনি ক'ৰ পৰা?
মই গুৱাহাটী, নৰ্থ গুৱাহাটী।
নৰ্থ গুৱাহাটী চাংছাৰিত।
নৰ্থ গুৱাহাটী চাংছাৰি। চাং ছাৰি মানে নৰ্থ গুৱাহাটী গৌৰীপুৰ গৌৰীপুৰ অ' মই কাম কৰি, তুমি -তুমি কৰ?
মই আজৰা।
আজাৰাৰ নিকি? আচছা আজাৰাৰ কৰ?
হা, -
দেওবাৰ - হেওবাৰ পাৰ
আচ্ছা তাতে মোৰো এটা লগ থাকে ধাৰাপুৰত।
আপোনাৰ লগৰ থাকে নিকি ধাৰাপোৰত?
আহ তাৰ নামটো ধীমান।
উম, তাক চবেই পাপু -পাপু বুলি মাতে ।
মই, মই হেৰি কৰোঁ মই গ্ৰীণটেক যে, তাতে নহয় কিন্তু আমাৰ গৌৰিপুৰত আছে ব্ৰানচ। গৌৰীপুৰত কৰি আছো আহ, বিল্ডিঙৰ কাম কৰি তুমি?
মই কোনটো বা ৱে, এইচাৰ হয়।
কিহৰ এইজচাৰ?
ব্লিংকিডৰ।
হয়- হয় ।
আচ্ছা। ক' ব্লিংকিট কোনটো?
অহ চাংচাৰিৰ অ '
আচ্ছা -আচ্ছা ফিমেলৰ কাৰণে হ'ব নেকি?
অ ' মেইল - ফিমেল দুটা ।মই নিজে এতিয়া ইটাৰভিউ লৈ আছো এতিয়া মেলৰ চলি আছে এইটো শেষ হলে তেতিয়া ফিমেলৰ আৰম্ভ হব।
আচ্ছা যোৱা -যোৱাকালি মোৰ ভিনদই গৈছিলে মানে হ'ব লগা ভিনদ, হৰজ্যো -হৰজ্যোতি ৰাজবংশী । অ তেখেতে দিয়েছে।
এই ৰ বছত ৰিলি চবক ৰৈ আছে মানুহটো খালি হ কতা কথা হলিব ক্লাছ।
হ কি কি কৈছা?
মানুহজনটো হাত্টা খ্টা হলেও হয় ফিট এণ্ড ফাইন।
আচ্ছা আচ্ছা উম ফিমেলটোতো চলিব ন?
অ চলিব আপোনাক মই হোৱাটছআপত লাগিলে পইচাতো দি আছো ৰব।
অঁ মোক হোৱাটছআপটোত দি দিয়া আৰু লাগিলে মই তোমাক চেলেৰী মোৰ চেলেৰীৰ পৰা কিবা এটা দি দিম বাছ ফিমেলক মানে সোমাই দিবা ভাল প'ষ্ট এটাত। আৰু
ৰব আপুনি হোৱাটছএপটো চাব পাৰিবনে?
অ মই হোৱাটছপটো চাব পাৰিম।
খোলিচাক।
ছেকেণ্ড তাইমত কল কৰি উ অ মই হোৱাটছাপত আহিছো।
অ পঠাইছো বহুতৰ পাইছে ন আপুনি?
হা কি 'কি কৈছা?
হোৱাটছএপত ফটোটো পঠাইছো।
ডাউনলোড হৈআছে ৰ'বা। আহ পোষ্টাৰটো পাইছো।
হয় এইবিলাক ভেকেঞ্চি খালী আছে।
আচ্ছা। ৰ'বা ৰ'বা মই ভেকেঞ্চিটো চাই আছো। চুহা। ভেকেঞ্চি, মেনেজমেণ্ট, টেক্নিনিকেন, ক্সেনিং এন্দ থাৰতিন। লডিং এলডিং কোৱালিটি কোৱালিটি কি কৰিব লাগে।
এইটো নহয় এইফালে এইফালে এভেইলেবেল পজিশন কেইটা চোৱা।
উম এইটো। চিনিয়ৰ এচিষ্টেণ্ট এইটো আচ্ছা চিনিয়ৰ এচিষ্টেণ্টয় কি কৰ কৰিব লাগে
এই ওপৰত যে লিখা আছে ইনভলিটী মেনেজমেণ্ট সেইবিলাক চাব লাগে। ত চব মানুহে কাম ভালকে কৰি আছে নে নাই তাৰ পৰা কিবা প্ৰব্লেম হৈছে ন নাই কিবা চব চাব লাগব অ তাতে মানে ভাগ হৈ যাব য কি তাতে পঞ্চাছটা মানুহ তুমি চাবা। এইটো পঞ্চাশ মানু তুমি চাবা। চবক ভাগ দি দ কিয় তাকে ছিক্স হানড্ৰেড ভেকেঞ্চি
আচ্ছা ভালেই তুমি প্লিজ এইটো মানে মোৰ যোনটো ফিমেল ফ্ৰেণ্ড আছে
হয় ।এ চোৱা তোমাক ভিডিঅ'টো পঠাইছো ভিডিঅ'টো চোৱা তুমি চালে কবা ইমান মানুহ আহিছে।
কি কৈছ? ৰবা ভিডিঅ'টো চাই আছো ৰবা এক ছেকেণ্ড হা ভিডিঅ'টো চাই আছো।
পেক
অ হেল্ল' মই ভিডিঅ'টো মানে পিছত চাই ল'ম এতিয়া মানে কা কা কামটোৰ হেৰিটো কথা পাতি লওঁ এইটো মানে বে়ৰহাউজ হ'ব।
এইটো বেৰহাউজ এ হয়।
বেৰাও চানচাৰি কোনখিনিতে‌?
লোকেশ্যন টো দি দিম আপোনাক বাও
মানে তুমিও ভালকে নাজানা নেকি এমচৰপৰা কিমান দূৰ হ'ব?
এইটো মই এক্সেলি কব নোৱাৰো মই আজি আহিলো প্ৰথম আহিলো চানচাৰিত
আচ্ছা প্ৰথম আহিছা নেকি?
অ মই প্ৰথম আহিছো মই আছিলো আগত পৰেশগুৰিত
আচ্ছা
এটা মোৰ চানসাৰীৰ কাৰণে থাকিম এক মাহ আকৌ গুছি যাম গণেশগুৰিত বা ইয়াতে মানে কিন্তু টো হৈছে ৰাইবো সিহঁতে মানে ট্ৰেনিং লৈ আছে আগত
আচ্ছা
প্ৰেচ মানুহ হ'লে সেতো ট্ৰেইনাৰ হয় প্ৰেচাৰ হয় ত সোমাব এয়াত দিব লাগে আৰু ট্ৰেনিং কমপ্লিট হোৱা পাছত
আচছা আৰু এইটো এইটো ৰেফাৰেল বনাছ টো কি হয়
মানে ৰেফাৰেল বনাছ‌ যোনে কাম কৰিব যেনেকে আপোনাৰ য ফিমেল ফ্ৰেণ্ড হয় । এই চাগে কামত সোমাইছে কাম কৰি আছে তাকো সি তাক ৰেফাৰেল কৰিম তেতিয়া হে পোৱা যায়
আচ্ছা মানে মা মই যদি কাৰবাক আনিলো মোৰ ৰেফাৰেল আ আইদি তো মানে তাৰ তাত এড হৈ যাব যাব আৰু আচ্ছা মই গম পাইছোঁ বাৰু এইটো উ হম আচ্ছা আচ্ছা মই গম পাইছোঁ মই এইটো অ ফ্লিপকাৰ্টতে এ এফ ফেমৰ হেৰি আছিলো ন এফ এম ইনচাৰ্জ আছিলো ন উম ত সেই সেইকাৰণে মই এই বস্তু গম পাইছো বাৰু ৰেফাৰেল তুমি জিম টো পইছা উম আৰু মানে আৰু ক'ত ক'ত অ মানে খালী আছে এইটো ক'ব পাৰিবা নেকি গুৱাহাটীতো আছে নেকি?
বেলেগ জেগাতো আছে এতিয়া আপোনাৰ যোনটো ফিমেল তাৰ চিবিলটো চালে গম পাম এই খুব কথাও ভাল
আচ্ছা চি বি তো নাই নাই ফ্ৰেছাৰ হয় ফ্ৰেছাৰ হয়।
চাৰী ক'ত থাকে কোন এৰিয়াট থাকে সি?
আ ফ্ৰেছাৰ হয় তাই একচুৱেলি থাকে হেৰিত তাই হয়তো মানে বাহিৰৰ তেজপুৰত
বৰ্তমান এই ক'ত থাকে গুৱাহাটীত।
গুৱাহাটীত ইয়াতে থাকে গৌৰিপুৰতে থাকে।
গৌৰীপুৰত থাকে, ত চাংচাৰ দিব পৰা
অঁ চানচাৰিতে তাকেইতো চানচাৰীয়ে ভাল হ'ব।
এইটোও ভাল বছু চে ভাবচোন কিমান ভাব চ
অঁ
তাক কৈ দিব যে ইয়াতে আমি, তাহ তকাৰ আপুনাৰ ফ্ৰেড ক'ব যে যেতিয়া ফ মানে ই দিব যাব না তেতিয়া ফ্ৰেডৰানে ইণ্টাৰভিউ লোৱাৰ পিছত সিহঁতক সৈ দিব যে কি আপোনাৰ কি ইয়াতে কি নিজৰওৰত আছে নেকি ক'ব ন ব স নাই আৰু ভাৰত চ আৰু
উ উ আৰু ইয়াতে চ উ আহ আচ্ছা। ঠিকে আছে। নাই এইটো।
উম।
কি হলে?
হেল্ল'।
আৰু কি কলে?
অঁ নাই নাই মানে চেলাৰীটো মানে ষ্টাৰ্টিংটো কিমান থাৰ্টিন থাউজেডৰ পৰা
চ থাৰ্টিন থাউজেণ্ড থ্ৰী হাণ্ড্ৰেড তেৰ হাজাৰ তিনিশ টকাটো বেছি ফিক্স থাকিব।
আচ্ছা এইটো ফিক্স থাকিব তাৰে ওপৰতে মানে এটেণ্ডেস ব ।
হয় এক মাহত চাৰিটা ছুটি থাকে! চাই চুি মাৰি গ পেছে
কি কি কি চাৰি চাৰিটা চাৰিটা ছুটি যদি নামাৰে। মাৰে তেতিয়াহে এইটো।
নাই নাই নাই এইটো ৱেকলি হব্ এইটো কোম্পানীৰ পৰা। ক কফ দিয়ে খ
আচ্ছা আচ্ছা।
ফুল ডিউটি হব লাগে। নহয় তোমাৰ সপ্তাহটো এদিন ছুটি আছে তিনিদিন ছুটি মাৰি দিলা।
উম।
সেইটো য়ে কথা এই এ বৰ মানুহ ফস সেইটো ফ্সটো পায় মানুহ এনে কৰিলে। আৰু নাইট চীফ কৰিলেতো বেলেগ। অকল ভাবা যিখিনি ফিমেল ডিফাৰেণ্ট হয় ই এক মাহত পোন্ধৰ দিন নাই।
অ' মানে ফিমেলৰ কাৰণে টো নাইট হ'ব নালাগে একচোৱেলি।
হ'ব, হ'ব চব হ'ব খালি অকলে নাথাকে না। বহুত শুনি থাকো ন।
অ', অ'।
এনে এনকে নহয় ন, কেমেৰা চেমেৰা কিমান কেমেৰা লগাইছে মানুহ এটা পষ্ট -তে কৰিব নোৱাৰিব তাৰ পৰা। ওলাই লব নোৱাৰিব আও চিকুৰীটি গাৰ্ড চিকুৰোটি গাৰ্ড বহাইছে।
তেনেকে -তেনেকে হ'লেচোন বহুত ভাল।
তাৰপিছত আৰু তলত কি লিখা আছে তলত কি এনডমচন এলাউন্ছ?
অ' এককমোডেশনটো ত বাৰু নালাগে।
কিয় নালাগে ল'ব- ক'ব, যে কি মোক সিহতে ভাড়া দিব ত মোৰ ভাড়া দিব দুই হাজাৰ সিহঁতৰ ৰুম নিদিয়ে। অ' সেইকাৰণে দুই হাজাৰ টকা দিব। চালাৰিৰে লগত এক কৰি
আচ্ছা! মই আছো ইহঁতে ৰুম দিব নেকি ৰুমৰে কাটিব।
এয়ে ইহঁতৰ সময় নাই, সিহত জাগা একেলগে দুইহাজাৰ আছে। দি আছে সেইবিলাক মিলি টটেল ওঠৰ হাজাৰ সাতশ ত্ৰিশ টকা পাবা। আৰু তলত কি লিখা ট্ৰেন্সপোৰ্ট ফেচিলিটি? গাড়ী ফেচিলিটি দিব ল'ব।
অ' ট্ৰানসপ'ৰ্ট ফেচিলিটি আৰু ওৱান টাইম মিল।
অ' যেতিয়া ডিউটি কৰব যাব তেতিয়া খানাটো পাই যাব।
উ'ম এইটোৱেটো। মানে এইটোতো ডকুমণ্ট কি?
পাছবুক, পাছপ'ৰ্ট চাইজ ফটো।
উ'ম আচ্ছা, এইটো মানে এতিয়া ৰেজিওমেটো পঠাই কেনে কি কৰিব লাগিব?
এইবিলাক চব লাগিব মোক ৰিজুম আধাৰ পান বেংকৰ পাছবুক। পাঁচ পট চাইজ ফটো এই পাঁটা দোকমেন ফটো লাগি
আচ্ছা আৰু এইটো মই পঠোৱাৰ পিছত মানে ইণ্টাৰভিউ কাৰণে কেতিয়া মানুহ মাতিব।
টো ফিক্স কৰি লওঁ ফিক্স কৰাৰ পিছত মাতিম। ছোৱালী মানুহৰ এতিয়ালৈকে ইন্টাৰভিউ হোৱা এতিয়া চব লৰা মানুহ হৈ আছে। মতা মানুহ হৈ আছে মাইকী মানুহ হোৱা নাই। লগ ইন কৰি তই চব এক লগত মাতিম না এতিয়া মতা নাই। কে মাত ব নোৱাৰিম না আমি
অ অ এইটোয়ে এইটোয়ে
আৰু এইফালে লিখা আছে চিপ দিতেলছটো চাই লোৱা। লেফ্ট চাইড লিখ আছে চিফ দিতেলছ ডে এন নাইট এইট প্লাছ ওৱান আৱাৰ ডিউটি ওইঠ এটা অৱ আছে, লিখা আছে।
অ ঠিকে ওৱিক ওৱানত
উলিয়াই ছে পি এম দিব অভাটাইম কৰিলে অভাটাইমো দিব।
আৰু এস্কপ্ৰিয়েছ চাৰ্টিফিকেট প্ৰভাইট কৰিব।
অ তিনিমাহ পিছত, অ তিনিমাহ কাম কৰিলে এতিয়া বোলে দুমাহ কাম কৰাৰ পিছত ত নিদিয়ে, তিনিমাহ কাম কৰি চাং। এৰা জীৱ সৈতে
দিব লাগিছিলে, যদি মই মানে ছিক্স মান্থৰ জব কৰিছো হা। অ তোমাৰ এইটো প্লেটফৰ্মতে যেনেকে ফ্লিপকাৰ্ট হওক লিংকত হওক। কবাত হওক ত মানে ছিক্স মাম্থৰ দিয়ে নেকি চাৰ্টিফিকেট
ত্ৰীমাণ্ঠ পিছত দি দিয়া হব
ফ্লিপকাৰ্টত।
আৰু টিকতো দিয়ে।
অ মই এইটো লোৱা নাই। ফ্লিপকাৰ্টৰ পৰা মই লোৱা নাই। লব লাগিব উ নাই মই মই ভাবিছো মই ভাবিছো মানে, ফ্লিপকাৰ্টৰ পৰা মানে নিদিয়ে নেকি মই সেইকাৰণে শুধাও নাছিলো।
একচেলি আমি কি হয় জান আমি জব আমি জব বেণ্ডাৰ হয়।
অ অ ভেণ্ডাৰ ন মানে
অ ফিপ আমাৰ এতিয়া ফ্লিপকাৰ্ট। লিংকিত চলি আছে। আৰু ইনষ্টামাৰ্ট এয়া আৰু এটা আহি আছে জেপটো
আচ্ছা।
জেপটো আহিব, এইটো বছৰ লাষ্ট